কি কৰিছ?
এ আছো বহি আছো অফিচতে কাম চাম কৰি মেলি ললো। অ, দাটা বেচ এটা দিব লাগে আহিব বুলি ৰৈ আছো এতিয়ালৈ আহাই নাই
হয় নেকি! কিহৰ ডাটা বেচ? আহি পালে নেকি? অ, মই আহি পালোঁ আহি পালোঁ অ-তই ৰান্ধনী ডাটা বেছ দিব লাগে নেকি? অ', কিমান মান! কিমান মান ডাটা বেছত ভৰাব লাগে?
এ বহুত ভৰাব লাগে বহুত অ-চৈধ্য ছয়টা আছে, উম, ছবৰে একাওন্ট নম্মৰ শুদ্ধ হৈছে নে নাই এইবিলাক চেক কৰি মই অকলে
তই অকলে ভৰাব লাগে? অ', বা অ, ৰিস্কি কাম দেখোন!
ৰিস্কি কাম আকৌ আধাৰৰ কাম বিলাক কৰিব লাগে, আধাৰ বিলাক আহিছে নে নাই আকৌ কোনোবাই শব্দিভিজনকৰা নাছিলে, মই মেছেজ দিয়াৰ লগে লগে গোটই বিলাকে কৰিছে।
সম্পিডিভিজন বুলি কওঁতে মনত পৰিছে আজি সম্পিডিভিজন আছে নেকি?
অ, আযি
সম্পিডিভোজন আছে নেকি আজি? অ', সেইকাৰণে কৈ আছে মোৰ লগৰজনী সম্পিডিভোজন আছে আ-আজি তাৰপিছত মাতিছিলে বোলে। চবৰে এক
স্কুলত মাতিছে অ, তাৰ মানে এম ড এ কি কৰিছে আজিৰ ভিতৰত মানে কমপ্লিট কৰিব দিছে সম্পিডি ভোজন ঊনৈশ তাৰিখৰ ভিতৰত ক কৰি আৰু দিলে মানে ফটো বিলাক আমাৰ মানে হেৰি এইবিলাক কমি আছিলে দৃষ্টিকৰ সৰু সৰু কিবা
অঁ সম্প্ৰীতি ভোজন মানে কি সেয়া হেৰি অকবমান লৈ যাব লাগেনে বেলেগ ঠাইলৈ
সম্প্ৰীতি ভোজনত মানে কি হয় এই যে মাক দেউতাকে বা তিচাৰে বা বেলেগ অনন্য কোনো মানুহ আহি পেলাই একেলগে মানে বস্তু বিলাক দিয়ে লোৱা মাছ মাছ মাংই আনিলে মাংসই আনিলে কোনোবাইো খোৱা বস্তু আনিলে ফল মূল আনে ফল মল আনি পেলাই চ মানে ষ্টুডেন্ট থৰি লোৱা চ চল্লিশটা আছে আৰু মা বাপেককো লগ লাগিব দে সা সেইখিনি আনি পেলাই একেলগে খাব সেইটো সম্প্ৰীতি ভজনল মইজ পাহত পাহে
শকে আৰু বেছিভাগ সেই গভমেণ্ট স্কুলত পঢ়োৱা ল'ৰা ছোৱালীবিলাকৰ বাপেক মাক দেখোন দুখীয়াই হয় সিহঁতে সেইবিলাক কেনেকৈ আনিব পাৰে মানে মাছ মাংস সেইবিলাক কেনেকৈ যোগাৰ কৰিব ইমানখিনি ল'ৰা ছোৱাল
সেইটো মানুহৰ পইচা আছে নিজে আহি যায় যাৰ পইচা পাতি আহে নিজে আহি যায় নিজে কৰিবলৈ দিয়ে চাপ'জ মোৰে পইচা আছে মোৰ ল'ৰা জি পাৰ দিয়ে হলে মই পাবলৈ মন গৈছে এতিয়া মই ল'ৰা ছোৱালীখিনিক দিম স্কুলত গৈ পেলাই অ কাকো ফৰ্চফুলি নকই মই যদি নিজে আহে নি যে আহি যায় নিজে আহি মানে দাদাহতো হেৰি কি কয় এ ইমান খিনি মানুহক মই খুৱাবলৈ মন গৈছে আজি মোৰ লৰা বাৰ্থডে এনেকে খুৱাই কোনোবাই চ
দাদাতটোো দা কাম কৰি কৰিতটো দাতাই আহি থাকে সেই নেকি বাৰু মিছত কেনেকুৱাহে হৈছে অ তই ইমান আৰামছে কথা পাতিব পাৰিছ যে পিছত তোৰ ৰুমটোত কি এক্সট্ৰা নেকি
এটা বেলেগ এটা ৰুম আছে সেইটো ৰুমত বহি লৈছো ৰ
কোনো বেলেগ এটা ৰুম মানে তোৰ টোৰ ৰুমটো কি অকলশৰীয়া নহয়
চবেই ষ্টাফৰ মানুহ পহে মোৰ মোৰ ছোৱালী এজনী বাইদে বহে আকৌন্
সেইটোতো মোৰ অসুবিধা তই যে অথনি ফোন কথা পাতিম বুলি ক'লে মই বোলো মোৰ মিটাৰ হৈ যায় মোৰতো চব বহি থাকে ন তাত কেনেকৈ কথা পাতিম এতিয়া মই আহিলোহে একাৰণে
ঠিকে কৰিলো গাতো ভালে পাইছ নে গাৱত ভালে আছিল
গা আজি ভালে আছে বাৰু কালিহে গা বেয়া হৈছিল বহুত আজি বহুত বৰষুণ পৰিলে ইয়াতে তাত কেনেকুৱা বতৰ?
ইয়াতে বতৰ একদম ৰ'দ দি আছে পুৰা বৰষুণ দিয়া নাই ইয়াতে একটুপো বৰষুণ নাই।
তাত বৰষুণ দিলে ইয়াত আকৌ ৰদ দিয়ে ৰ'দ দিয়ে ইয়াত ইয়াতো বতৰ পৰাটো দূৰৰ কথা মানে কেতিয়াবাহে মানে ৰেয়াৰলি বতৰ পৰে মেইন কথাটো হ'ল সেই হেৰি হ'ল মানে ৰেইন শ্বেড' বুলি যিটো কয় বহুত ইটাৰ ভাটা যদি হয় এখন জেগাত ইটাৰ ভাটা হোৱাৰ লগে লগে মানে বৰষুণটো কমি যায় শ্বেডো শ্বেডো বৰষুণ হয় মানে ক'ৰবাত ক'ৰবাত বৰষুণ হয়। গতিকে সেইকাৰনে মৰিগাঁৱত বৰষুণ বহুত কম ইটা ভাটাৰ কাৰণে
উম অ ইটা ভাটাৰ কাৰণে বহুত কম
ইটা ভাতাৰ কাৰণে কম যে ৰেইন ছেদো হয়
উম
সেইটো কথা। তাৰপিছত মই আগতে গোৱালপাৰাটো আছিলোঁ গোৱালপাৰাটো বহুত বৰষুণ ক'ম। বহুত কম তাতে মানে ৰবৰৰ খেতি বহুত কৰে পাহাৰৰ ফালে সেই ৰবৰ খেতি কৰিলে ৰবৰ খেতি কৰিলে বৰষুণ কমে কমে বেছি নহ হয় বৰষুণ নাই কম ৰবৰ খেতি কৰিলে বৰষুণ কম হয়
বৰষুণ বেছি হয় চাপজ ৱেডাৰটো বহুত ভাল মানে গছ গছনি বহুত গুৱাহাটী ৱেডাৰ ভাল আৰু গছনি আগতকে কমি গৈছে কমি গৈছে কিন্তু মেঘালয়ৰ ছাইদৰ বৰষুণতো অলপ পানিয়া নাই
নায়ে। খন গোটেইখন দেখোন কংক্ৰটৰে মহানগৰী
মহানগৰ এটা সময়ত আমি আৰু উশাহ নিশাহো লব নোৱাৰিম
তাকে অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই লৈ ফুৰিব লাগিব।
অ হ দিব লাগিব
উম যিটো অৱস্থা হৈছে। অকল অভাৰ ব্ৰিজ হৈছে ঘৰবিলাক ওলমি থাকে
এতিয়া চুইজাৰলেণ্ডৰ দেশখন ইমান ধনী দেশ তথাপিও ইমান ধুনীয়াকে সেউজীয়া ঘাঁহ বননি কেনেকে তেওঁলোকে মানে হে কৰি আছে
নাই নাই আমাৰ ইয়াতে সেইটো বস্তু নাই আমাৰ বস্তুটো ইক' ফ্ৰেণ্ডলি নহয় আমাৰ যিবিলাক সেই ডেভেলপমেণ্টৰ কাম কৰি আছে। তেনেকুৱা ইক' ফ্ৰেণ্ডলি নহয়। অকল ডেভেলপমেণ্ট কৰিছে ঘৰ দুৱাৰ সাজিছে। আৰু বাকী গছ গছনি ফালৰ পৰা কাটি ছে।
কাটি গৈছে এফালৰ পৰা কাটি গৈছে।
কিন্তু এই চাইনাত যে চীনৰ যে তই কিছুমান ভিডিঅ' তই চাওঁ নাচাও মই নাজানো ৰিল কিছুমানত মই দেখোঁ সিহঁতৰ মানে যদি কোনোবা এটা ফ্ল'ৰত থাকোঁতে গম নাপাবি কোনটো ফ্ল'ৰত আছ। কিমান ওখ মানে গ্ৰাউণ্ডটো গমেই নাপায় এনেকুৱা সিহঁতৰ সেইটো ছিষ্টেম বোলে কৰিছে হেৰি কাৰণে মানে নেচাৰটো বচাবৰ কাৰণে প্ৰকৃতি বচাবৰ কাৰণে কিমান মাটি ল'ব সিহঁতে গতিকে এটাৰ ওপৰত এটা এটাৰ ওপৰত এটা বহুত তলা মানে সিহঁতৰ সেনেকুৱা সেনেকুৱা গ্ৰাউণ্ড বনাই দিয়ে।
চাইনা
চাইনাত মাটি ক'ত গমেই নাপায় মানে সেইটো হেৰি কমা মোক
কিন্তু কথা হ'ল কি এনেকে কৰিলে এটা সময়ত ভূমিকম্প হব ভূমিকম্প হলে মানুহবিলাক একে সমানে মৰিব।
এইটো চাগে কিবা টেকন'লজি টেকন'লজি কৰিছে তই ধৰি লও এনেকুৱা এটা জেগাত আছ। পুৰা সমান জেগা ত কব নোৱাৰিবি সেইটো কিন্তু ফ্ল'ৰ হয়। সিহঁতে সেই হেৰি জেগা বচাব। কাৰণে কৰিছে পপুলেশ্যন ইমান বাঢ়িব কিন্তু সিমান জেগা লৈ থাকিব নেকি আমাৰ ইয়াত নি কোৱা নহয় সেইটো কাৰণে। পাত
হয় হয়।
মৰা গছ এজোপাও সিহঁতে বেজি সিজি পেলাই জীয়াই সংৰক্ষণ কৰে মানে। আমাৰ ইয়াতে কি হৈছে?
হয় হয়। আমাৰ ইয়াতে কি হৈছে আৰু গছ গছনি পৰিমাণ কমি গছ বিলাক কাটি যায় দীঘলিপুখুৰী গছ বিলাক কাতিলেহে ৰাস্তাৰ গছ বিলাক কাটছে এতিয়া সাধাৰণ ফুলৰ নাম অ
সেয়াই দ্বীপৰ বিলৰ সেইতা এল এলিফেণ্ট কৰিব কৰি দৰ বনাব লাগে বাৰু এই যে তোৰ গাড়ী চাড়ী যায়। বা টেইন চেইন যায় কাৰণে কিবা এক্সিডেণ্ট যে হয় সেইটো কাৰণে এলিফেণ্ট গুৰিটো বনাইছে ভালেই পাইছোঁ। কিন্তু গছ যে ইমান পুৰণি পুৰণি গছ কাটিলে, এতিয়া বাহিৰত হোৱা হ'লে এনেকুৱা টেকন'লজি যে গছবিলাক উঠাই লৈ গৈ পেলাই শিপাৰে সৈতে উভালি পেলাই বেলেগত আকৌ ৰুই দিয়ে মানে সেই ব্যৱস্থা আমাৰ নায়েই ইয়াতে
নহয় বাহিৰৰ টেকনলজী বিলাক আমাৰ ইয়ালৈ আহোতে বহুত বছৰ লাগে।
উ উ হয় মই
হয়নে ইমান ডাঙৰ গছ এজোপা। কৈ উঠাই আনিব নোৱাৰে সেইকাৰণে তেওঁলোকে কাটিবলগীয়া হৈছে উপায় নাই। কিন্তু তাৰ ঠাইত এডাল কাটিলে দহডাল ৰোৱক
নহয় নহয় ৰুৱে। ৰুৱে, ৰুৱে সেইটো ছিষ্টেম আছে। এডাল গছ কাটিলে এডাল কাটিলে এনেকুৱা ৰোৱা ছিষ্টেম আছে কিন্তু কিমান বা বচাই এতিয়া সেইটো এটা কথা। কিন্তু ইমান পুৰণি গছ কাটিলে বেয়া লাগে আৰু। ধৰি লওক
পুৰণি গছ কাটিলে বেয়া লাগে, কিন্তু কথা হ'ল প্লাষ্টাৰ কৰি গোটেই সোপা যদি পকী কৰে পকী ঘৰ পকী ৰাস্তা কৰে তেনেহলে মানুহ গছ ৰুব ক'ত? গছ ৰুবলৈ ঠাই নাইচোন মাটি বোলা বস্তুটো নায়েই। ক'ত ৰুব?
নাই। সেয়া এতিয়া টেকনলজি হ'ব লাগিব চাইনাৰ। চাইনাৰ নিচিনা টেকন'লজি হ'ব লাগিব। নহ'লে যিটো হাৰত পপুলেশ্যন বাঢ়িছে, এতিয়াতো ভাৰতটো নাম্বাৰ ওৱান গম পাও নে নাই। জনসংখ- জনসংখ্যা নাম্বাৰ ওৱান জানানে নাই?
জনসংখ্যাৰ ক্ষেত্ৰত নাম্বাৰ ওৱান। কিন্তু আমাৰ অসমত জনসংখ্যা এতিয়াও কমি আছে অসমীয়া মানুহৰ ল'ৰা ছোৱালী এতিয়াও বহুত।
উম আ সেইটোৱে টো নাম্বাৰ ওৱান চাইনা আগতে আছিলে চাইনাত চাইনাক পিছ পেলাই পেলাই ভাৰত দৌৰি আছে এতিয়া আগত। আগত দৌৰি পেলাই এতিয়া যিমান মাটি আছে মানে যিমান পপুলেশ্যন বাঢ়িছে সিমানতটো লাগিবই ন। মাটি গোটেই মোকলাইছে এতিয়া তেনেকে টেকনলজ জি হ'ব লাগিব চাইনাৰ নিচিনা টেকনলজি হ'ব লাগিছিলে।
চাইনাৰ নিচিনা টেকনলজি হ'ব। যদি? হৰ্টিকালচাৰ, তোমাৰ কৃষি বিজ্ঞান যদি আগবাঢ়ি যায়, তেতিয়াহ'লে মানুহে অলপ অলপ ঠাইতে বহুত খেতি কৰিব পাৰিব।
কৃষি বিজ্ঞানৰ কথাটো বাদ দেচোন, কৃষি বিজ্ঞানৰ কথা বাদ দে, থকা ঠাইৰ কথাটো পচন্দ থকা ঠাই কাৰণে
থকা, ঠাই হলে থকা ঠাই বাৰু থাকিব। কিন্তু খাদ্য যদি মানে? পথাৰ পৰা জেগা নহয়, তেতিয়া মানুহে ক'ৰ পৰা খাব তেনেকেতো মৰিব।
অ।
তেনেকেতো মৰিব এতিয়া যদি। এ, খেতি পথাৰ জেগাত যদি মানুহে ঘৰবিলাক আকৌ পকী দেৱাল কৰে, পকী ৰাস্তা কৰে, তেতিয়াহলে মানুহে আকৌ খেতি ক'ত কৰিব।
তাকে কিবা কৰিবই লাগিছিলে মানে, একদম হাই টাইম আৰু কিবা কৰা।
এইখিনি টাইম আৰু মানুহে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰাৰ কাৰণে কিবা আন্দোলন কৰিব লাগিছিলে। যে আমি? চাৰিওফালৰ পৰা আমি ৰক্ষা কৰিম। অলপ জেগা আমি খালি কৰি থৈ দিম মাটি। খিনি আহিব দিম, যাতে আমি আহ, কিবা অলপমান খেতি পথাৰ লগাম। বা সেউজীয়া বননি আৰু কৰিম। বিশেষকৈ সেই সেউজীয়া বননি বিলাক আগৰ নিচিনা দেখিবলৈ নোপোৱা হলো। এতিয়াও শ্বিলং খন, কিয়? নিয়ম হৈ আছে।
ক'ত ধু ক'ত ধুনীয়া হৈ আছে তই ৰিচেন্টলি শ্বিলংতো যোৱা নাই। শ্বিলংৰ ছাইডৰ যিবিলাক পাহাৰ চাহাৰ চব চব কাটি-কাটি পেলাই, পেলাই গৈ আছে।
আগৰ নিচিনা নহয় নেকি, এতিয়া।
বহুত বেয়া কৰিছে। আগৰ নিচিনা নাই দে, দে হ'ব দে হ'ব দে বাৰু। আজিলৈ ৰাখিছোঁ, আৰু অঁ।